হেল্ল' শুনা পাইছানে হেল্ল' হেল্ল' শুনি পাইচ নে নাই হেল্ল' শুনা পাইছেনে
অ পাইছো পাইছো পাইছো কি কৰি আছা বন্ধু আছো এনে অ অ চাহপানী খালা
চাহ পানী খোৱা নাই তুমি খালা
অ তুমি কত আমাৰ কলেজতে পঢ়া নে এছ বি দেওৰাত। আহ আহ আহ অ পাওঁ
এছ বি টোৰ অনলাইন বজাৰ আৰু অফলাইন বজাৰ কেনে হ'ব
অ এইটো ভালেই হ'ব কোৱাটো তুমি কি জানা অনলাইনৰ কথা
অনলাইন বজাৰ মানে এনেকুৱা অনলাইন বজাৰ এনেকুৱা এটা বস্তু যিটোয়ে তোমাৰ সময়ৰ সময় ক্ষতি নকৰে আৰু সময় মানে তুমি ধৰিবা কোনো এটা বস্তু তোমাৰ প্ৰয়োজন হ'ল তুমি অনলাইন কৰি দিলে তোমাক তাই দিদিলে। খৰচ কৰি যাব ে ধ আঞ্জা বনাই আছা আঞ্জা খত তোমাৰ তাৰ নিমখ তোমাৰ কিবা এটা নাই আৰু নাই সেইটো বস্তু তুমি যদি আনি পাব লাগে তোমাৰ আধা ঘণ্টা বা এক ঘন্টা দোকান আছে ওচৰত দোকান নাই আৰু সেইটো বস্তু যদি তুমি অনলাইন অৰ্ডাৰ দিয়া তোমাৰ পাঁচ মিনিট বা পচ মিনিটৰ ভিতৰত আহি যাব আৰু সেইবোৰ কাৰণত বাৰু অনলাইন বজাৰ ভাল বুলি মই ভাবো তুমি
মোৰ মতে এটা হিচাপত হেই অনলাইন খালি এটয় বেয়া যে তাত পেমেন্টো কেতিয়াবা অনলাইন দিব লাগিব‌ সেই টৈৱে কথা না নলয় সেইটো কাৰণে বহুত প্ৰব্লেম দিয়ে কিছুমানে অৰ্ডাৰ দিলেও মানে দুখীয়া ঘৰ মানুহটো চবৰেত হে নাথাকে ন অনলাইন পেমেণ্ট সেইটোইটো ক্ষেত্ৰতো বহুত প্ৰব্লেম দেখা যায় তাৰপিছত আৰু কাৰ্ড পেমেণ্ট, কিছুমানটু কাৰ্ড। কাৰ্ড পেমেণ্ট, আজিকালি কাৰ্ড পেমেণ্টৰচিষ্টেমবোৰ নচলা হৈছে, কিছুমান কলেজতো কাৰ্ড পে'মেণ্টো দেখা নাযায়।
হয় হয় এইটো ঠিকেই কৰিছা।
ছেহ অঁ' এতিয়া আজিকালিটো। চোৱা, আজিকালি চোৱা, ফ্লড ফ্লিপকাৰ্টৰ ক্ষেত্ৰত এইট মিনিটচ আহি গৈছে, সেই এইট মিনিট চৰ' কাৰণে কিছুমান সেই ৰাইডাৰবোৰ চোৱা সেহঁতৰ কেতিয়াবা সেই ইমানেই সেহঁতি জল্দি আহিব লগা হয় যে কেতিয়াবা এটা এক্সিডেণ্টো হৈ যাব লগা হয়। সেইকাৰণে অনলাইন মাৰ্কেটটো এটা মোৰ হিচাপত ক'বলৈ গ'লে বেয়া এটা টাইম এটা টাইম লিমিট মানে দিব লাগে, কিন্তু ইমানো মিনিটছত দিব নালাগে। এটা মিনিমাম টাইম থাৰ্টি মিনিটছ সেইটো মতে দিলে ভাল আৰু, হয় নাই? সেইটো ক্ষেত্ৰতে চাব গ'লে বহুতো ডিচ এডভানটেজ আছে।
উম এইবোৰ ক্ষেত্ৰত এইবোৰ ক্ষেত্ৰত বেয়া বাৰু তুমি কোৱাৰ দৰে, আৰু কিছুমান ক্ষেত্ৰত চাবা অনলাইন ব অনলাইন বজাৰৰ পৰা তুমি কিবা এটা বস্তু অৰ্ডাৰ দিলা ন' অৰ্ডাৰ অনলাইনত অৰ্ডাৰ দিলা অৰ্ডাৰ দিয়াৰ লগে লগে সেইটো বস্তু তুমি কিন্তু অপি যিটো বস্তু অৰ্ডাৰ দিয়া সেইটো বস্ তু ভালো আহিব পাৰে, বেয়ও আহিব পাৰে। তুমি তাক চাই চিতি মানে যিটো বস্তু তুমি অফলাইন -অফলাইন- দোকানত যাই কিনলে তুমি ভালনে বেয়া চাই কিন্তে আনিব পাৰিবা ন এইটো বস্তু তুমি অ অনলাইনত কিন্তু ভাল বেয়টো চাই আনিব নোৱাৰা।
অঁ সেইটো কে বেয়া ওলাই যায় এতিয়া বেয়া ওলালেতো ঘূৰাবলেও দিগদাৰ হয়, পাছত ৰিটাৰ্ণো নলয় কিছুমান বস্তু সেইটো ক্ষেত্ৰতো প্ৰব্লেম আৰু কে অঁ কেতিয়াবা টো আৰু পেমেণ্টৰ হাফ ৰিটাৰ্ণ কৰে, ফুলো নকয়। সেইটোতো পইচাটো কটা যায় এনেই, এতিয়া তোমাৰ সেই অফ অফলাইন মাৰ্কেটত ক'বলৈ গ'লেতো অফলাইন মাৰ্কেটটো বেছি ভালে হে মানুহে গৈ কিনে নিজেই কিনি ল'ব পাৰে, ছুপাৰ মাৰ্কেট সেইবোৰ জেগা গৈ কিনে। তেতিয়া তাত একো বস্তু ডিফেক্ট আহা একো চান্সে নাথাকে সেইটো ক্ষেত্ৰত অফলাইন মাৰ্কেট চবতচে বেছি ভাল, অনলাইনতকে কম্পেয়াৰ কৰাতকে। আৰু চোৱা যদি তোমাক কিবা চাৰ্ট- চাৰটাচ-চাৰ্ট -যদি তুমি কিনা অনলাইনত তোমাৰ চাইজটো কেতিয়াবা যোনটো জোখ দিয়া সেইটো জোখ নাহে কেতিয়াবা নহ'লে বা জোতা জোখ এ কেতিয়াবা অৰ্ডাৰ দিয় একে জোতা ছাইজত আঠ নম্বৰ দিলে তোমাৰ কেতিয়াব ন' নম্বৰ আহি যায়, সেইটো ক্ষেত্ৰতো বহুত প্ৰব্লেম দেখা যায়।
উম সেইবোৰ ক্ষেত্ৰত বাৰু মানে কি অনলাইন বজাৰ বয়া বা মই মই মই ভাবো আৰু মোৰ মতে, তুমি ধৰি লোৱা মাছ মাংস বা শাক -পাচলি অৰ্নাৰত অৰ্ডাৰ দিলে তুমি সেইটো বস্তু ফৰি ফ্ৰি ফ্ৰেচ বস্তু নাপাৱ নপোৱা নোপোৱা তুমি সেই ব সেইটো বস্তু কিমান দিন আগতে পেকেটিং কৰি থৈছে তুমিতো নাজানা ন'। সেইবোৰ ক্ষেত্ৰত আৰু অনলাইন বজাৰৰ পৰাই আনাতকৈ যদি তুমি অফলাইনৰ পৰা আনা ন' মা মাছ মাংস তুমি ফ্ৰেছ পাবা বা ব শাক পাচলিত' তুমি ফ্ৰেছ শাক পাচলি পাবা বা তুমি মাংসকে ধৰা মাংস ত' তুমি যদি মাংসটো অনলাইনত অৰ্ডাৰ দিয়া ন' এইটোত তুমি কেৱল লেগ পিচ আনিলে লেগ পিচে পাবা বা আমাৰ পদ বা কলিজা আনিলে কল পদ বা কলিজাই পাবা কিন্তু অ অফলাইনত গ'লে তুমিত' নিজৰ ইচ্ছা মতে ফিছা পিছটো আনিব পাৰিবা ন অ
অঁ সেইটো পাৰি, আৰু চোৱা অফ অনলাইন মাৰ্কেটৰ বস্তুটোৰ ত' দাম বাঢ়ি যায় ক'বলে গ'লে। অফলাইন মাৰ্কেটত তুমি হ'লচেল ৰেট ত'ত গৈ কিনে সেইটো কিনিব পাৰা, সেইটো ক্ষেত্ৰতো বহুত সুবিধা হয় আমা
হয় হয়। ধৰি লোৱা আৰু দে কোৱা কোৱা
চোৱা এতিয়াত কোৱা তুমি কোৱা তুমি কিবা কম বুলি ভাবি আছিলা।
নাই নাই তুমি কোৱা অঁ তাৰমানে কিছুমান ক্ষেত্ৰত এনেকুৱা যে অনলাইনত তুমি এটা বস্তু অৰ্ডাৰ দিলা ন, সেইটো বস্ত দাম তিনিশ। বা তুমি অফলাইনত চালা সেইটো বস্তু অফলাইনত তোমাৰ আঠশ। অফলাইনত তুমি বস্তুতটো ভাল দেখিলা অনলাইনতো একেই চেইম পিছ দেখিলা আৰু তুমি, সেইটো বস্তু কিন্তু চেম টো তুমি অনলাইনতে দেখিবা, কিন্তু অফলাইনত অ যেতিয়া তোমাৰ প্ৰডাক্ট আহিব ম ন ঘৰত তেতিয়া কিন্তু তুমি সেই বস্তুটো আকে নপোৱা, মানে মই নিজৰ নিজ নিজে পাইছো। ছো বাৰু এইটো বস্তু এইবোৰ ক্ষেত্ৰত আৰু অনলাইত অহঁ কোৱা?
আৰু ক'বলৈ গ'লে কেতিয়াবা অনলাইনটো দেখাটোৱে, অনলাইনটো ভালেই কিন্তু কিছুমান বস্তু কিনাতে ভাল যেনেকে ইলেক্ট্ৰনিক্সৰ কাৰণে অনলাইনটো ক'বলৈ গ'লে ভাল, অফলাইনটো কেতিয়াবা মানে এখন ডিফেক্ট মানে চাঞ্চটো মানে বেয়া কিবা এটা বেয়া আৰু। সেইটো এটা ডিছপ ডিচ মানে পইণ্টটো বেয়া আও। আৰু চোৱা কেতিয়াবা সেই অনলাইন অফলাইনত যদি তুমি কিনিব যোৱা হয় নাই। তেতিয়া চা সেয়াত যিয়ে অঁ অনলাইন ওলাইছে কি অ অফলাইনত ওলাইছে কি অনলাইনত যদি তুমি কিনিব যোৱা, তাত তোমা জিএছটি বিল এক্সট্ৰা কিবা আল বাল মানে কিবা তোমা বিল বিলটো দিব এক্সট্ৰা মানে কিনে পইচা এমাউন্টো বঢ়াই দিয়ে, এতিয়া সেইটো তোমাৰ এই অফলাইন মাৰ্কেটত সেইটো নহয় হয় নাই সেইটো ক্ষেত্ৰত?
কিন্তু তুমি ক তুমি ঠিক এইটো ঠিকেই কৈছা কিন্তু মই কিছুমান ক্ষেত্ৰত এনেকুৱা হ'ব যে অনলাইনত অফলাইনত ইলেক্ট্ৰনিক বস্তুবোৰ মোৰ বাবে মোৰ ধৰণ ভাল আৰু। কাৰণ মোৰ মোৰ ধাৰণাত কি কাৰণ অনলাইনত তুমি যিটো বস্তু তুমি চাই চিন্তিটো আনিব নোৱাৰিবা ন, ‌ কিছুমান বেয়া প্ৰডাক্ ক্ট আহি যায় ইলেক্ট্ৰনিক প্ৰডাক্ট বোৰো ভাল বেয়া তুমি চাব লাগিয়ে। ধৰি লোৱা ফ্ৰিজ বা টিভি তুমি এটা আনিলা। ভাল বেয়াটোতো তুমি চাব লাগিবই, সেইটো তোমাৰ ভাল কিন্তু অনলাইনত তুমি সেই ভাল বেয়াটো চাব নোৱাৰা, অফলাইনত তুমি অলপ দাম, পইচা বেছিকৈ যায় বাৰু সেইটো নকওঁ মই কিন্তু অলপ পইচা গ'লেও তুমি ভাল বস্তুতটো তুমি চাই নিজৰ মতে আনিব পাৰা আৰু, মোৰ মোৰ মতে। টাইম গ'লেও আৰু ভাল বস্তুতটো লোৱাটো ভাল আৰু।
আৰু অনলাইন মাৰ্কেটটো টুৱেণ্টি ফ'ৰ আৱাৰ্চ গোটেই চলিয়ে থাকে ক'বলৈ গ'লে, কিন ন্তু অফলাইন মাৰ্কেটো দশটালৈকে খুব বেছি এঘাৰটালৈকে বন্ধ কৰিয়ে দিয়ে দোকানখন আৰু, সেইটো কোৱা সেইটো অসুবিধা কেতিয়াবা বস্তু এটা লাগিলে তেতিয়া অনলাইনতটো ইউজ কৰিব পাৰি, মানে অ অফলাইন দোকানখন যদি বন্ধ কৰি দিয়ে, তেতিয়া অনলাইনৰ পৰা আমি অৰ্ডাৰ দিওঁ সেইটো এটা পইণ্ট ভাল হয় আৰু আমাৰ কাৰণে।
সেই ক্ষেত্ৰত ভাল আৰু।
কিন্তু কি? অনলাইনত তুমি চাবা অনলাইনত বস্তু মই মই নিজে পোৱা কথা দিয়া। অনলাইনত মই এবাৰ এবাৰ এটা মোবাইল অৰ্ডাৰ দিছিলো, যিটোৰ মোবাইলত চেমচাং আছিল আৰু, চেমচাং চেমচাং মোবাইল যাৰ প্ৰাইজ আৰু আমাৰ কিবা ওঠৰ হাজাৰ নশ নিৰান্নব্বৈ আছিল, চাগে তাৰপিছত মই অৰ্ডাৰ দিলো অৰ্ডাৰাটো যে আহিল আৰু তাৰ লগে লগে মই প্ৰডাক্টটো খুলি নোচোৱা খুলি চোৱাৰ আগত পেমেন্টটো কৰিব লাগে ন পেমেন্ট নকৰাকৈ খুলি চাব নিদিয়ে তাৰপিছত পাইমেণ্টো কৰিলো মই কৰাৰ পিছত উ ডেলিভাৰী বয়টো গুচি গ'ল আৰু যোৱাৰ পিছত মই জেদত প্ৰডাক্টটো চালো ন চালা চোৱাৰ পিছত সেই টো আহি গ' আমাৰ কিবা লাভা মোবাইল আহি গল লাভা মানে ডাঙৰ লাভা মোবাইলটো যে আছে সেই মোবাইলটো আহি গ'ল সেইটোৰ সেইটোৰ প্ৰাইচ বাৰ হাজাৰ বাৰ হাজাৰ ন বাৰ হাজাৰ মোৰ আল্টিমেটলি মোৰ এ আ আঠ হাজাৰ না ন হাজাৰ আঠ হাজাৰ ন ন হাজাৰ টকা লচ হৈ গ'ল হৈ যোৱাৰ পিছত এই এইফালে এইটো বস্তু ৰিটাৰ্ণো নহয় মানে আমাৰ ৰীয়েলমি ৰেড মই ৰিয়েলমি মোবাইল অৰ্ডাৰ দিছিলো ৰিয়েলমি মোবাইলেত ৰিটাৰ্ণ দিলেটো ৰীয়েলমি মোবাইলে লাগিব ন
অ সেইটো হয় লাভাটো নল'লেতো নহয়
ইয়াত লছ হৈ গ'ল মৰে এইবোৰ ক্ষেত্ৰত আৰু মই কিছুমান বস্তুৰ ক্ষেত্ৰত আৰু মই এইটো বেয়া বুলি ভাবো আৰু কিন্তু কিছুমান ঠাইত অনলাইন মাৰ্কেটো ভাল আৰু
অনলাইন মাৰ্কেট ক'বলৈ গ'লে যেতিয়া আছো আৰু অফলাইনখন বন্ধ কৰে তেতিয়া অনলাইন চবে অফলাইন অনলাইন নাপালেই যাব অনলাইনতে মাথাটো মাৰিব কিন্তু আৰু সেই অনলাইনত অনলাইনে আমাৰ টাইমটো বহুত ছেভ কৰে সেইটো কাৰণে অনলাইনটো ক'বলৈ গ'লে এটা হিচাপত ভাল হয়
হয় হয়
আৰু সেই অফ অফলাইনততো আমি ফেচ টু ফেচ গৈ কিনে গৈ কিনিব পাৰোঁ সেইটো হিচাপত ক'লে অফলাইন অ অফলাইনতটোও ভাল হয় ক'বলৈ গ'লে মানে দুটাই ঠিকে আছে কিন্তু অনলাইনতটো অকমান ৰিক্সি টাইপৰ হয় কেতিয়াবা ফ্ৰড কৰি দিয়ে কিছুমানে পইচা পইচা লৈ লয় পইচাটো নিদিয়ে হেক চেক কৰি লোৱা চান থাকে বেংকৰ নাম্বৰ দি অনলাইন পেমেণ্ট কৰো আমি কেতিয়াবা সেইটো ক্ষেত্ৰত যদি ক'বলৈ যা তেতিয়া পইচাটো কাট যাই মানে পইচা শেষ কৰি কিনে সিহঁতি পইচা বেংকৰ একাউণ্ট খালী কৰি দিবও পাৰে কেতিয়াবা এইটো এটা ড মানে পইণ্ট বেয়া পইণ্ট হয়।
হয় হয় আৰু কিছুমান ক্ষেত্ৰত অনলাইন মাৰ্কেটৰ পৰাই বহুত লোকে জীৱিকা নিৰ্বাহো কৰি আছে যেনে দিলিভাৰ ডেলিভাৰী বয় গিলাজি থাকে
উ
তেওঁলোকেও অনলাইন মাৰ্কেটৰ পৰাই নিজৰ জীৱিকা বা তুমি পাৰ্ট টাইম কৰিলেও তুমি ভাল তুমি খৰচ এটা পাই যোৱা আৰু নিজৰ হাত খৰচ বা আমাৰ কিছুমানে সেইদৰে আজিকালি কিছুমানে বা সেই সেই কাম কৰিয়ে এজন চাকৰিয়ালতকে বেছি টকা ইনকাম কৰা দেখা যায় আৰু ডেলিভাৰ কৰি অনলাইন মাৰ্কেট এইবোৰ ক্ষেত্ৰত আৰু নানে দুইটা দুইটা দুইটা ৰ ঠাইত আৰু ভাল আৰু মোৰ মতে
ষ্টুডেণ্ট খিনিয়ে মানে এটা পাৰ্ত টাইম জব পাই সেইটো কব থই চাবতো ভাল হয় সেই তেওঁ নিজৰ খৰচাটো ওলাইহে তেওঁ নিজৰ ঘৰটো চলাবলৈ কেনেকে নিজে মানে ক কথাখিনি বুজি পাই সেইটো ক্ষেত্ৰত হয় কবলৈ গলে অনলাইনেও বহুত সহায় কৰিছে আমাৰ
হয় পিছে তোমালোকৰ আজি অনলাইন মাৰ্কেট আৰু অফলাইন মাৰ্কেটৰ বিষয়ে কথা পাতি আলোচনা কৰি ভাল লাগিল।
অ তোমাৰ লগতো ভাল লাগিলে, মই আজি ফাৰ্ষ্ট টাইম আছিলে। মোৰ এইটো ফাৰ্ষ্ট কল আছিলে, মই ট্ৰাইহে কৰিছিলো কেনেকুৱা হয়। হ'ব দিয়া তোমাৰ লগত কথা পাতি ভাল লাগিল। কত কত থাকা বুলি কৈছিলা তুমি জেগাডোখৰ?
ব
বৰমাহ।
অ হ'ব দিয়া থেংক ইউ, সেইটো এনেও যাব ত বেয়া কথা অ।